নাই কপোৱা, তুমি কি কৰি আছা?
মই এই লিখি আছিলোঁ। অলপ টাইম বহিছোঁ। ভাগৰ লাগিছে যে গধূলি পৰা লিখি আছোঁ।
অ, চাহ খালা।
নাই, চিপচ খালোঁ তুমি?
ময়ো নাই খোৱা আজিকালি চাহ নাখাওঁ গধূলি
অ,।
চাহ খালে গেছ হয় চাহ খোৱা বাদ দিছোঁ।
অ', আমিও বাদ দিছো মানে। লগৰ কেইজনীয়ে নাখায় যে, মোৰ মন নাযায় ৰাতিপুৱা টাইমত অলপ খাওঁ আৰু। স ঘৰত গ'লে খাওঁ খোৱা নাই। নাখাৱেই বাদেই দিম আৰু। কি বনালা? ভাত বনালা নে? লিখি আছিলো লিখি হ'ল এতিয়া মানে। আৰু এতিয়া নাই কৰিব। পঢ়িম চাগে দেৰি কৈ।
অ'। মই নপঢ়ো আৰু লিখিব আছিল লিখা হল।
ভাত বনালা?
নাই বনোৱাই নাই, তুমি বনালা?
নাই বনোৱাই, নাই জানো লগৰ কেইজনীয়ে কি বনায়? কি কৰে নাজানো। বনাম আৰু অলপ দেৰিকৈ এনেও শুওতে দেৰিয়েই হয়। তেতিয়া মানে দেৰিকৈহে বনাম বুলি ভাবিছোঁ আজি।
উম, এনেও দেৰি হয় বনোৱা আমাৰো বনোৱাই নাই কি বা বনায়?
অ'।
গম পোৱা নাই এতিয়ালৈ।
অ, দিনত শুলা নে নাই?
ভাটিবেলা গা পা ধুই ভাত পানী খাই যি গৰম। হলেওটো সাৰ পাই গ'লো, টোনিৰ পৰা আকৌ উঠি পকাত শুইছো। ছুৱাহ।
দিনত কি দি খালা ভাত?
দালি, কণী পিঠা। আচাৰ সেইবিলাকে খালো। তুমি কি দি খালা?
আমাৰো সেইয়াই দিয়া। ইমান গৰম। ক্লাছৰ পৰা আহি পেলাই বনাব -ব মন নগ'ল তথাপি বনালোঁ বনাই পেলাই তাৰপিছত সেয়া দি খালোঁ। খাইলৈ পেলাই দেৰিকৈ গা ধুলো। উম গা ধুই পেলাই তাৰপিছত অলপ ওলাই গ'লোঁ।
অ'।
আৰু ওলাই পেলাই তাৰপিছত আহিলোঁ আৰু ৰুমত আহি লৈ পেলাই লিখিলোঁ। সেনেকেই টাইমটো গ'ল অলপ দেৰিকৈ ভাত পানী বনাম আৰু।
উম। এনেই দেৰিকৈ খোৱা যায় দেৰিকৈ বনাবা
অ' দেৰিকেই বনাম এনেও শুওঁতে দেৰিয়ে হয় যেতিয়া সেইটো কাৰণে আজি দেৰিকে বনাম বুলিয়ে ভাবি আছোঁ।
অ'
ঘৰত কি হ'ল নোযোৱা কেঞ্চেল হ'ল।
নিদিয়ে তাকো ঠিকে নাই এঘাৰ তাৰিখে কি বা হয় আৰু ঘৰত কলো যাম বুলি এতিয়া আকৌ এয়া হল
অ' আমাৰো একেই মানে মেমৰ ল'ৰাটো মানে গৰমৰ বন্ধ দিয়াই নাই যে মেমৰ লৰা গৰমৰ বন্ধ দিব তেতিয়াহে মানে যাম আৰু
অ' ইমান খেলি মেলি কৰি থাকে।
অ'আমাকো সে সেনেকে কৈছে গৰম বন্ধ দিলে তেতিয়া আমাক তিনিদিন পাঁচ দিন মানৰ কাৰণ দিব তেতিয়াই যাম আৰু মই এতিয়া নগলো। আম্মাক কৈছো নাযাওঁ আৰু অ'
অ' সেই আমাৰো সেই একেই পাঁচদিন মানেই দিব। ঘৰত ফোন কৰা নাই।
ঘৰত ভাটিবেলাই কৰিছিলো এতিয়া কৰাই নাই কৰিম দেৰিকে।
অ'
তুমি কৰিলা ঘৰত।
অ' গধূলি টাইমত কৰিলোঁ তাৰপিছত কৰি পেলাইহে লিখ- -খিলোঁ আৰু কথা পাতি অলপ আম্মাৰ লগত
অ'
ঘৰত ভালনে চবৰে।
ঘৰত ভালেই দিয়া তোমালোকৰ ঘৰত ভাল।
অ' ভাল দিয়া
অ'
লগৰ কেইজনী কি কৰি আছে
হা।
লগৰকেইজনী কি কৰি আছে।
লগৰা কেইজনী সিহঁতেও লিখি আছিলে সিহঁতৰো হ'ল এতিয়া মোবাইল চাই আছে।
অ'
কিনো কৰিব দেৰিকৈ ভাত বনোৱা যায়।
অ'
কালি আকৌ ক্লাছ অফ আছে যে সেইকাৰণে আজি অলপ সোনকালে হ'লা পঢ়া
অ'
তুমি এনে কেইটামান বজি শুই যোৱা।
মোক শুওতে অলপ দেৰি হয় টোপনি নাহে যে মানে সেইটো কাৰণে তোমাৰ।
আমাৰো দেৰি হয় বাৰটা এটা বাজিল।
কিমান টাইমত উঠা ৰাতিপুৱা।
ক্লাছ থাকিলে তেনেকুৱা ততে কেতিয়াবা দেৰিয়ে হৈ যায়গৈ নটা বাজু বাজুৱে হয়। এনে নাথাকিলেো দেৰিকে উঠো
অ'
তুমি কেইটাত উঠা
আমাৰো সেই সিমান টাইমে হৈ গৈ যায়। লাই মানে ৰাতি টোপনি নাহে তাৰপিছত।
অ',
খোৱাৰ পিছতে ৰাতিপুৱা টাইমত উঠিব মন নাযায় তাৰপিছত উঠো আৰু। ক্লাছ থাকিলে অলপ দেৰিলৈ সুৰ কিন্তু সোনকালে উঠিব লাগে। স্বাস্থ্যৰ কাৰণে বেয়া তথাপিও মানে দেৰি হৈ যায় শুব লাগে সোনকালে।
গৰুতে দেৰি হৈ যায়ে গৰুতেও দেৰি হয়।
উম, টোপনি নাহে যে।
উম,
সেইটো কাৰণে।
তোমালোকৰ আগত খেতি কৰিছে। উ
অ, কৰিছে ৰোৱা কুটিলে অলপ আছে আৰু কুটিব কাৰনে আৰু জহা খিনি কুটিব আছে। জহা ধান যে সেইয়া কৰিছে জহা বৰাখিনি কৰি পুতিবৰ কাৰণে আছে। আৰু এয়াও অলপ আছে ৰুবলৈ। ৰৰুোৱা এনে মানে হেৰি অলপ ৰুলে।
অহ, পথাৰ পথাৰখন ওচৰত নে দূৰত?
ইমান দূৰ নহয় ওচৰতে মানে আমাৰ ঘৰৰ পৰা ৰাস্তা - ৰাস্তাৰ পৰা। পৰা মানে আমাৰ পথাৰত কোনোবা থাকিলে দেখা পোৱা যায় আৰু।
অ, ওচৰতে।
উম, এক কিলোমিটাৰমান হ'ব চাগে।
অ,
তোমালোকৰ?
সেই আমাৰ দূৰতে।
অহ ',
দূৰ হয় অলপ।
অ, আমাৰ মানে মানে ওচৰত হয় গৰু ছাগলী থাকিলে দেখা পাও দৌৰি যাই পেলাই মানে সেদাইতো আহিব পৰা যায়। তাই আৰু
অ, আমাৰ ওচৰত আছে পথাৰ কিন্তু আমাৰ ম তি ওচৰত নাই বৰপাহতো আছে আমাৰ মানে। বহুত দূৰত আছে।
অ, আমাৰ ওচৰতে দিয়া। হেল্ল',
ফিচ অ, ফিচাৰিত মাছ দিছে নে নাই?
অ, দিছে এতিয়া নতুন মাছ দিছে। নতুনকৈ আকৌ বেছি দিন হ নাই দিছেহে এতিয়া।
তোমাৰ লগত যে এনে মাছ বেচে কিমান মান পইচা পায় মোঠকে।
মোঠকে হেইটো গম নাপাও নুসুধোৱে মানে।
অহ ',
ৰাতিপুৱা টাইমত ওলাই।
এনে মাছ দিয়াত। কৈ বেছি পায় নে কম পায় সেইটো জানানে নাজানো।
এনেতো লাভহে হয় কিন্তু মানে আজিকালি বজাৰ মানে বেয়া কাৰ। অন মাছ বেপাৰী বহুত হ'ল আৰু চবৰে ঘৰতে এতিয়া ফিছাৰী সানি লৈছে মাত। মাটি উঠাই ফেটি উঠাই ঘৰ বনাই ঘৰ বনালে তাৰ পৰা মা কুটি উঠাই দিয়ে তাৰপিছত ফিচাৰী খান্দি দিয়ে ফিছাৰী খান্ে যেতিয়া তেতিয়া তাত কিনো কৰিব এনেই ফিচাৰীটো ৰাখি সেইটো কাৰণে নতুনকৈ আকৌ তাত মাছ এৰি দিয়ে চবেই সেইটো কামেই কৰা হ'ল মানে। ব্যৱসায় নিচিনা সেইটো কাৰণে মানে বজা জাৰ ভাল নহয় আজিকালি আগতে মানে ভাল আছিলে। তাৰপছতে বেয়া হৈ গ'ল।
গৰম দিনত বেছি লছ হয় মাছবিলাক বেয়া হয় যে। মৰি যায় পানী বহুত গৰম উঠি থাকে।
অঁ আকৌ ঔষধ আনি দিব লাগে।
উম গেছ উঠি যায়।
এইবাৰ আকৌ অলপ ডাঙৰ মাছ দিছে সৰু মাছ দিলে মানে দিন লাগে যে এইবাৰ ডাঙৰ ডাঙৰ দিছে।
আমাৰ পুখুৰীত বহুত লছ হয় মাছ দিয়ে মাছ দিব পানী গৰম উঠি যায় বহুত মাছ মৰি যায়গৈ।
অঁ সেই আমাৰো সেনেকুৱা।
ডাঙৰ ডাঙৰ মাছবিলাক মৰি যায়গৈ।
উম। কোনোবা বা লাভ হয় কোনোবা বাৰ লছ হয় তেনেকুৱা হয়। আৰু মানে গাড়ীত লৈ গ'লেতো সেইটোও খৰচ আছে ড্ৰাইভাৰকো দিব লাগে। আৰু মাছ মাৰোঁতে জালুৱৈ লগাই তাতো মাছমৰীয়া লগাই যেতিয়া তেতিয়া মাছমৰীয়াকো দিব লাগে খুৱাবও লাগে।
উম।
অকৌ ৰা
জাল আনিলে জালৰ ভাড়াটোও দিব লাগে।
অ জালৰ ভড়াও দিব লাগে ডাঙৰ জাল যে মাছমৰয়াই লৈয়ে আহে। আহে। কৈ ফালে যদি বোলে নতুন মেচিন লগাই পেলাই পানী সিঁচে- মটৰৰ পৰা তেতিয়াও বেলেগৰ পৰা মটৰ ভাড়া কৰি আনিলে সেইটো পইচাও দিব লাগে তেনেক।
অ সেইটো দিবই লাগিব সেইকাৰণ আমাৰ ঘৰতে আনি লৈছে মটৰ আনি লৈছে মিচিংও আছে মটৰো আছে আকৌ কি শুনি দা নে কি
অঁ আমাৰ মেচিন আছে মানে খেতিত- দিয়ে যে। খেতি কৰোতে মানে সেয়াত তেতিয়াহে মাটি উঠা উম আৰু- তাৰপিছত মাছৰ হেৰি তেতিয়া মাছ মাছত দিয়ে। ফিছাৰীত লগাই থয় আৰু। মানে হেৰি ফিচাৰীৰ লগতে হেৰি ঘৰ এটা আছে যে তাতে মানে মানুহ ৰখিব লাগে মাছ নহ'লে চুৰ হয় যে।
অহ।
পেলাই ৰখিব লাগে সেয়াই আৰু। হ'ব দিয়া নহ'লে।
অঁ হ'ব দিয়া ৰাখোঁ।
অঁ পিছত কথা পাতিম।